অহ শুনিছ?
অহ শুনিছোঁ ক।
কি কৰিছ?
এ এনে আছোঁ, তই?
মইয়ো বাহিৰতে অকনমান বহি আছিলোঁ। বৰষুণতো দি আছিলে যে ভাল লাগিছিলে।
উম হয় দে। বৰষুণতো দিছে, ভালে লাগিছে। বাৰু।
উম।
বেছি নিতিতিবি বেমাৰ হ'ব।
অঁহ এয়া হেৰি, অকনমান অথনি দিনত তিতিছিলোঁ মানে গা তু-
উম অঁহ দিনত , দিনতো বৰষুণ দিছিল, ভাল লাগিছিলে। এ দিনটো বৰষুণ দি থাকিলেও বেয়া লাগে। এনেকে এতিয়া অলপ অলপ সময় দিছে, কথা নাই বাৰু। তে- এতিয়া অলপ, মানে অসুবিধা হয় আৰু। কাম বন কৰিবল ওলাই- যাব নোৱাৰে।
উম।
বাকী চাহ-পানী খালী?
চাহ-পানী মানে-
নাই খোৱা। মই ইয়া, চানা পেকেট এটা আছিলে সেইটো খুলি পেলাই খালোঁ।
অঁহ, মগুদালি চাগে।
নহয় এই বাদামৰ যে, মই যে কৈছিলোঁ মচ-
অঁহ মোচনা থকাতো যে? অঁহ, অঁহ ভাল লাগে। দে খাই অঁ ভাল লাগে ভাল লাগে ভাল মই য়ো
উম
আকৌ হেৰিতও ভাল লাগে এই বিকাজী ভুজিয়া যে এটা যে আছে হেৰি
এই আলু ভুজিয়া আৰু
ভুজিয়াতো ভাল লাগে আলু ভুজিয়া তো ভাল লাগে আৰু আৰু এটা আছে অঁ বেঙুনীয়া ৰঙৰ যে পেকেট টটো যে খট্টা মিঠা অঁ সেইটো সটো হেৰি অঁ সেইটো চানা খট্টা মিঠা যে চানাটো যায় বিকাজিৰ সেইটোও বৰ ভাল লাগে ন
উম
সেইটোও বহুত ভাল পাওঁ তাৰপিছত আকৌ আলু ভুজিয়াতটোওঁ ভাল লাগে মোং দাল
হয় উম।
সয়াই আৰু এতিয়া। বাকী কি কৰিছ।
এ এনেই বহি আছো এতিয়া কিনু কৰিম।
উম।
কাম বন নাই মোবাইললৈকে পিটিকি থাকিম আৰু।
তাকেতো এতিয়া কিনো কৰিম আৰু আমি। কৰবাত ফুৰিবলৈ যাম দে। হ একেলগে অ একেলগে কৈছো। তাকেতো কৰবাত যাবলৈ বৰ মন গৈ আছে।
একলোন যাও ব বহুত গম পাইছে।
একলেনোনো কি যাবি ভালেই মই আজিলৈকে গৈ পোৱা নাই কিন্তু।
এদিন চাই আহিবি মই আগতে গৈছিলো যেনিবা।
এ আকৌ বেলেগ হেয়াত থকা কাপোৰ পিন্ধিব লাগে। অলে নত আকৌ হেয়াত থকা কাপোৰ পিন্ধিব লাগে অ। মানে এই এই এইবিলাক যে দেখো যোয় পাৰি ন।
উম পাৰি নহলে আৰু চবে আৰু সিহঁতে দিয়া ড্ৰেছ পিন্ধিব নে কচোন তাত কাৰণ ইমান বিলাক মানুহে পিন্ধিব।
অ আৰু গা ধোৱাও কথা আছে ন আৰু বহুত মানে বহুত মানুহ থাকে যে আৰু কয় যে কিছুমানে তাতে গোটেই মানে। হিচাপ চচাপ কৰে বুলি।
উম পানী বিলাক ব্লিচিং পাউদাৰ দি চাফা কৰে সিহঁতে চেইঞ্জ কৰে নে নকয় সেইটো নেজানো দেই।
তাকেত দুইতটা সলাই নে নকলে বা বলিচিং পউাৰ দিলে চব পানী চাফা হবই বাৰু। কিন্তু তাতে কোনোবা যদি পেচা। ক দিয় কোনে গম পাব।
সেইটোৱেই।
মই সেইকাৰণে যাবলৈ ভাল নাপাওঁ।
উম কিন্তু বাকীও বহুত জেগা আছে। দেই বাকী খিনিও মানে ঘূৰিব পাৰিছো। যদি মানে গাটো ধোৱা নাযায় তথাপিও।
উম।
বহুত ধুনীয়া ধুনীয়া জেগা আছে। অ পাৰি বোলে সেইখিনিফালেও নাই তহঁতে গৈছ। চছিলি য। ফটো দেখিছিলো।
অ বৰ ধুনীয়া লাগে মই কৈছো নহ ইমান ধুনীয়া ধুনীয়া মানে চিনাৰী আছে নহয়। বহুত ধুনীয়া লাগে। সেই শিলসোপা যি আছে। মানে, ঝৰ নিজৰা নিচি- নিচিনা যিখিনি পানী খিনি বৈ বৈ গৈছে। তাৰ মানে, একে জোঁতা চোঁতা খুলি তো যাবলৈ মন যাব সেইয়াত।
উম!
ভিজিবলৈ মন যাব মানে, আছে এনেকুৱা মই দেখিছোঁ। লগৰ কেইজনী মান, লগৰ কেনেকে এনেকে লগ সোপা লগ হৈ যায় আৰু লগৰবোৰ।
উম!
এনেকে নিজৰা মানে, নিজৰা নিচিনা মানে, এনেকে পুৰা হেৰি কৰে।
উম!
তাহাঁতে মানে, সে নদীৰ নিচিনা এনেকে বেছি পানী নাথাকা
তেনেকে মোৰ তিংজাং পিক যাব মন গৈছে নহ'লে
অঁ!
একেলগে। তই মই টিমজাং ক'ত আছে?
অ' মই নেজানো নহয় ভালকে।
এই জেগাখিনি নামটো মনত অহা নাই ৰ'।
মণিপুৰ, নাগালেণ্ড, মিজোৰাম।
উম,
অসমৰ ভিতৰতে আছেনে। দূৰ, দূৰত।
দিব পাৰে।
অ'
অসমৰ ভিতৰত নহয়, অসমৰ বাহিৰত যেনিবা
চাপানলা যাব পাৰি! কিন্তু, চাপানালাত গৰম এই বাৰু চাপাানালাত মানে, অকমান পানী মূৰ যায়ো ভাল লাগে। কিন্তু, পানী মূৰত কি আৰু মানে পানী মূৰত নামিব নোৱাৰি ন' তেনেকে।
অ' নামিব নোৱাৰি তাত।
নোৱাৰি, বেছি নোৱাৰি। মানে, পাৰি ল'ৰাবিলাকে মানে, অলপ নিচা জাতীয় বস্তু খাই খাই মানে ঘূৰি ফুৰে।
উম! কিন্তু, যিমানে যি নহওক ন' যাব দিবও মন নাযায় কাকো ভয়ে লাগে দেছো তাত ইমান হেৰি পানী খিনিত।
উম! অ' পানী মূৰৰ পানী খিনি বহুত দ'। মানে, ভালো। পুংটো বহুত ভাল এটা মানে, যাবলৈ কাৰণে, বতৰ, মানে, বতৰটোও ঠাণ্ডা হৈ থাকে। বৰ ভালো লাগে মানে বৰ যাবলৈ মন গৈছে মোৰ ভাল হব মলে
উম আৰু তেনেকে মানে নাৱত ধুবলৈ কাৰণে আকৌ ঋষিকেশৰ বোধ যোনটো হেৰি
আহ
সেইটো পায়
অ পানী মূল পাৰি সেইটো কৰিছো আমি
উম
পানী মূুৰৰতটো এটা জেগা আছে তাত বোলে ডাঙৰ বোলে কিবা জীৱ এটা আছে মানে হেৰি আৰু জানুৱাৰ আৰু সেইটো জীৱ মানে পৰা মানে হেৰি নিচিনা এইটো আহ কি বুলি কয় এইটো নামটোৱে পাহৰি গলো ঘৰিয়াল যে
উম
ঘৰিয়ালৰ নিচিনাও হয় আকৌ মানে গুৰিতো নিচিনা নিচিনাও হয় ডাঙৰো হয় ভালো নিচিনাও হয় মানে কিবা ওপৰৰ কপ্ টাইপৰ কিবা বোলে জীৱ এটা আছে মানুহ বোলো হয় মানে এটা গৰু অকলে খাই দিয়া মানে তেনেকুৱা নাই ডাঙৰ এটা আছে কিবা জানোৱাৰ এটা সেইফালে কোনো কাৰ একো নাযায় কিন্তু মে আমাক মানুহ এটা মানে এনেকে লৈ গৈছিল আৰু আমি মানে সেই যত মানে টিকেট কাটি কাটি যাই সেইফালে যোৱা নাছিলো আমি মানে মানুহে এক্সটাকে পইচা লৈ পেলাই যায় টিকেত কাটা লাইন বহুত দীঘল যে হেকানে নগ'লো আমি এনেকে গ'লো তেতিয়া মানুহে মানে আমাক এ সেইটো চাইডে লৈ গ'ল তেতিয়া কৈছে আৰু একে শাৰ্ দি পৰি আছে গৰু চৰু বেয়াও লাগিছে ভয় লাগিছে বহুত
কি সঁচাকে আছে তাৰ জানাৰ এটা
অ সঁচাকে আছে বোলে পানীৰ তলত সোমাই থাকে বুই নিচিনা বহুত ডাঙৰ মানে
উম
হে ম
এবিলাক যি জেগা ন এতিয়া কোনো গম নাপায়ো চাগে যদিও সি চাগে ৰাতি বিশেষকে ওলাই বছি
সেইটো আৰু এইপিনে যোনফালে মানুহ থাকে অ যোনফালে মানুহ থাকে সেইফালে নাহে সি এ যোনফালে মানুহ নাথাকে মিচান জেগা
উম সেইফালে গৰু চৰু গৈ পাইগৈ হয় উম
সেইবিলাকে আৰু এ ডাঙৰ ডাঙৰ গছ বিলাক পৰি পৰি আছে বহুত দ কিন্ত ভাল লাগিল দে গৈ পেলে না ত উঠি পেলাই পানী খিনি চুইছো ন চাফা পানী খিনি টো বৰ ধুনীয়া লাগিলে মানে আকৌ শিল খু মাজে মাজত এই যে ডিচকভাৰীত যে দেখাই শিলসোপা যে গুৰুঙা গুৰুঙা হৈ পানী সোমাই সোমাই থাকে
আহ
পৰুৱাৰ যে বাঁহটোৰ নিচিনা গোটেই যে এনেকে গাত গাত গাত গাতকে থাকে যে
উম
এনেকুৱ নিচনা হৈ আছিল বৰ ধুনীয়া লাগিছিল যাবলৈ মন যায় কিন্তু ভালো মানে মই পানী মূৰতকে ভালুকপুং টো কিয় বেছি মানে উম কম ভালুকপুঙত গলে মানে বতৰটো ঠাণ্ডা হৈ থাকে যিহেতু
অ হয় এনে কচোন কিমান মাহ খৰচ কৰিব যদি আমি মানে এখন গাড়ী লৈ পেলাই যাও ধৰ চাৰিটা মানুহ
ভালোঁক পুং ভালুকপুং লে চাৰিট মানো বিবলে আহ বিশ হাজাৰ মান টকাটো লাগিবই বেছি কম লাগিব কম লাগিব
মানে হে খোৱা বোৱা খিনি খোৱা বোৱা খিনি আহিছো অকল মানে যাওঁ তে তেলৰ
তেলৰ সেইটোয়ে তেলৰ খৰচটো এতিয়া মই কেনেকে জানিম এতি এতিয়া মইতো এতিয়া একো ৰেটটো নাজানিম হয় সেইটো কাৰণেই কৈছো আৰু এ কৰা কিমান দূৰত্ব বা হব দূৰত্বটো টো হ'বই বাৰু
উম
দহ হাজাৰ টকা যদি মানে ফুল টেংকি কৰোতে যায় কথাটো কৈছো আৰু মই উম কাৰণ এতিয়া কিমান দূৰ গৈ উভতি অহাও কথা আছে বোলে যাওঁ তাতে যদি বোলে তোৰ ঘৰলে মোৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰ আহোতে পাঁচ কিলোমিটাৰ দহ কিলোমিটাৰ নহল জানো সেনোক এনেকোৱা ধৰণৰ কথা যদি দহ হাজাৰ টকা আমি তেল ভৰা আহা আৰু যোৱা মিলাই কাৰণ এচি চেচিটো লগাই যাওঁ আমি গাড়ীত গ'লে ত' তেনেক তে গ'লে মানে দহ হাজাৰ টকা যদি আমি তেলত দিওঁ তাৰ পিছত দহ হাজাৰ টকা নালাগে নালাগে বাৰু পাঁচ হাজাৰ টকাই ধৰিছো মই কাৰণ গুৱাহাটী দিলে গ'লে যদি দুহেজাৰ টকা তেল ভৰোৱা যায় ত পাঁচ হাজাৰ ধৰিছো ত পাঁচ ছয় হাজাৰ মান তেল ভৰাই এটাৰ পিছত খোৱা বোৱাটো আমি
খোৱা বোৱাতো নিজৰ নিজৰ ন মানে
অ সেইটোৱে গাইপতি এহেজাৰ টকাকে ললেও মানে চাৰি হেজাৰ টকা অ গাইপতি মানে এহেজাৰ টকাকে ললেও চাৰি হেজাৰ হাজাৰ টকা হৈ গ'ল
উম সেইটোৱে
আৰু মানে এজনৰ যদি চাৰিজন যাওঁ জনৰ মানে তিনি হাজাৰ টকা মানকে পৰিব আৰু
উম
কিন্তু নোপোচাই দেচোন এজনৰ তিনি হাজাৰকে অ সেইটো মানে সৰহ মানুহ মানে পিকনিক টাইপৰ যোৱাাতোৱে মই মানে বিচাৰো আৰু এজনৰ তিনি হাজাৰ টকা খৰচ কৰি যোৱাটো এটা ডাঙৰ কথা দেচোন
অ তেনেকে হলে আমি মানে লগৰকে এজনী মমান তাৰিছত তই মই এনেকে মানুহ মিলাই পেলাই ট্ৰেভেলাৰ এখনত যাব পাৰি তেনেকে
অঁ টভেলত আমাৰ হাঁ মানে হাজবেণ্ড বোৰক কলৈ তোৰো হাজবেণ্ড ধৰি ল মোৰো হাজবেণ্ড তেনেকে গৈ পেলাই পাৰি কিন্তু দেেই ৰাতিপুৱা সময়তে গৈ
উম পাৰি
চাব লাগিব আৰু এতিয়া যেনিবা পানীৰ ছিজন আমাৰ সেইেততো সিদিবই নোৱাৰে পানী চিজন জন্তটো নাইকিয়া হ'ব লাগিব
কিন্তু তাৰ আগতে মোৰ তুংজাং পিকতো যোৱা একদম বহুত আচ্ছা আছে থাকি মানে আমি গ'লে ট্ৰেইনত যাব লাগিব তালৈ
অঁ' এই মিজোৰামৰ ফালে আছে চাগে দেেই তেনেহলেহে।
উম।
যাঁও নহলে তইয়ো ওলাবি, তোৰ হাজবেণ্ড কবি মোৰ হাজবেণ্ড ভিনড ও অঁ কম এতিয়া নহয় কিন্তু দে আমাৰ এখেতে এতিয়া নোৱাৰিব
অঁ, হ'ব যেতিয়া পাৰে সেই তেনেকেই মিলাই পেলাই যাম অ ই তেতিয়াচোন বহুত ঠাণ্ডা হৈ যাব সেইখিনি পাহাৰীয়া জেগা ওপৰলৈ উঠিব লাগিব মানে ট্ৰেকিং কৰিব লাগিব
নালাগে
লাগিব
নালাগে কোনে কৈছে?
তুমজাং পিকৰ কথা কৈছো।
অঁ নহয় নো মই মই ভালুং পুংৰ কথা কোৱা নাছিলো গৈ আছো
অঁ, এই হেৰি ৰ মোৰ মাক মায়ে মাতি আছে মই কৈ আছো পিছতকৈ আছো অলপমান।।
অঁ, দে হ'ব দে নহলে উম